হেল্ল'। হেল্ল'।
অ', মোৰ মাতটো শুনা পাইছানে?
হেল্ল'।
অ', মোৰ মাতটো শুনা পাইছানে?
অ', পাইছোঁ।
হেল্ল' অ', তাকে কি কৰি আছা এতিয়া?
এয়া এনেই বহি আছোঁ তুমি।
হেল্ল'। অ', মইয়ো তোমাৰ সেই এনেই বহি আছোঁ বিচনাতে। বাকী খবৰ খাতি ভালনে?
খবৰটো ভালেই বাৰু।
অ', অ', অ', তাকে হেৰি নহয় আহ ভাত পানী খালা? অ', মোৰো
ভাত পানী নাই খোৱা, নাই খোৱা ভাত পানী নাই খোৱা, নাই খোৱা।
অ', অ', অ', আচ্ছা, আচ্ছা এই কথা এটা গ'ম পাইছা নাই আজিকালি মানে মানুহ বিলাকে অকনো ব্যায়াম নকৰে গ'ম পাইছা না যোগাসন নকৰে। সেইটো তুমি, তাৰ বিষয়ে তুমি এতিয়া কি বুলি ভাবা, যোগাসন কৰাটো আমাৰ অ', আজিকালি ব ৰ্তমান যুগত আচলতে, আমাৰ মানুহ বিলাকে যোগাসন কৰা। টো তুমি ভাল বুলি ভাবা নে, নে বেয়া বুলি ভাবা?
তুমি এতিয়া যিটো কথা কৈছা, যোগাসনৰ কথাটো এইটো আমাৰ মানে জীৱৰ প্ৰতিজন মানুহেই সেই যোগাসনটো কৰিবই লাগে। কৰিবই লাগে হয়ে নাই, কাৰণ তোমাৰ নিজৰ চাই নিজৰ স্বাস্থ্যটো যেতিয়া ভালে থাকিব, তেতিয়াহে নিজেই ভাল চিন্তা কৰিব পৰা যাব, তাৰ পিছত নিজকে উন্নত কৰিব পৰা যাব, হয় নাই? সেইবাবে মানে তোমাৰ যোগাসনটো কৰিব লাগে, যোগাসন হওঁক, ব্যয়াম হওঁক তেনেকে কৰিব লাগে। কাৰণ তেতিয়া নিজৰ স্বাস্থ্য স্থ্যটো মানে, স্বা-স্বাস্থ্যটোৰ কথা ভবা হয় আৰু স্বাস্থ্যতটো বহুত ভালে থাকে। আৰু মানে যোগাসনৰ যোগাসন অ', কোৱা কোৱা।
অ' মানে তো-তুমি জানানে নাই, যে মানে যোগাসন মানে কি মানে, বিয়া যো-যোগ ব্যায়াম কি মানে? তুমি নাজানা যদি, নাজানা যদি মই কৈ দিম মানে।
অ', অ', বাৰু কোৱাচোন বাৰু তুমি কোৱাচোন কোৱা অ'।
অ', মানে কি গম পাইচা নাই, যো-যোগ ব্যায়াম হৈছে এক প্ৰাচীন ভাৰতীয় পদ্ধতি গম পাইছা নাই, এইটো মানে আচলতে সেই যোগ সেইটো মানে যিটো মানে যোগ ব্যায়াম সেই
হয়।
ব্যায়ামটো মানে যো-যোগাসনটো তোমাৰ সেই আগৰ পৰাই চলি আহিছে। প্ৰাচীন তুমি এতিয়া চা ল যদি মানে লক্ষ্য কৰা তেনেহ'লে গম পাবা। তোমাৰ সেই তুমি আগতে সেই ঋষিমুণি সকলৰ কথা গম পা জানা নাই সেই ঋষিমুণি সক সকলে আগতে অ' ম-মানে ব্যয়াম কৰি থাকে, যোগাসন কৰি থাকে গম পাইছা নাই, গতিকে সেইটো সেই আগ আগৰ পৰাই চল-চলিআহিছে সেই পদ্ধতিটো।
হয়, হয়, এইটো চলি আহিছে হয়, হয়।
এই পদ্ধতিৰ দ্বাৰা কি হয় গম পাইছে নাই, যিয়ে এই পদ্ধতিৰ দ্বাৰা মানে শৰীৰ মন আৰু আত্মাৰ মাজত সমন্বয় স্থাপন হয়, অ'। এই যোগ শব্দটো পৰপা আহিছে গম পাইচা নাই, সেই যো-যোগ শব্দটো তোমাৰ সংস্কৃত ভাষাৰ যিটো যুঁজ যুঁজ সেই ধাতুৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে সংযোগ। বা একত্ৰিত কৰা, যোগ ব্যায়ামে অ' সেই যোগব ব্যায়াম কি কয় গ'ম পাইছানাই, আমাৰ মানুহৰ যি শাৰী-শাৰীৰিক শাৰীৰিক যিটো স্বাস্থ্য, সেই শাৰীৰিক স্বাস্থ্যটো সুস্থ কৰি ৰখাত সহায় কৰে। তাৰপিছত আৰু আমাৰ সেই তাৰ লগতে কি হয়, আমাৰ যিটো মানসিক মানসিক যিটো স্বাস্থ্য, সেই মানসিক স্বাস্থ্যটোও ভালে ৰাখে গম পাইছা নাই।
হয়, হয়।
আৰ-আৰু তুমি, তুমি কি চাব পাৰা গম পাইছা নাই তোমাৰ অ', এজন নৰ্মেল মানুহ আৰু সেই এজন মানে সেই ব্যায়াম কৰি থকা মানুহৰ মাজত বহুত পাৰ্থক্য আছে।
হয়, হয়, থাকে থাকে বহুত পাৰ্থক্য থাকে অ,
অ, সেই তুলনামূলক ভাৱে তোমাৰ সেই আহ, যিজন তোমাৰ নৰ্মেল মানুহ, সেইজনতকৈ তোমাৰ যিজন ব্যক্তিয়, তোমাৰ দৈন মানে দৈনন্দিন জীৱনত, তোমাৰ প্ৰতিদিনে আচলতে আহ ব্যায়াম কৰি থাকে, এক্সাৰচাইজ কৰে, সেই মানুহটো তুলনা, তুলনা ভাৱে মানে ইজনতকৈ অধিক শক্তিশালী হয়। তেওঁৰ, অহ, তেওঁৰ শৰীৰত মানে যিটো উৰ্জা উৰ্জা, উৰ্জাটো মানে নৰ্মেল মানুহতো বহুত বেছি। বেছি থাকে, গম পাইছো নে নাই, সেইটো কাৰণে আমাৰ অ, সেইটো আমি অ, আচলতে ব্যায়ামটো আমি সদায় ৰেগুলাৰ, কৰি থাকিব লাগে। অ, আৰু অ, এতিয়া তোমাৰ বৰ্তমান আমাৰ ভা মানে অসম চৰকাৰ আৰু ভাৰত চৰকাৰ, সেই দুয়োখন চৰকাৰে আচলতে আমাৰ অ, জনসাধাৰণক সকলো মান সকলো, নাগৰিককে মানে ব্যয়াম কৰিবলৈ ব্যায়াম কৰিবলৈ মানে, আহ্বান জনাই আছে। আৰু অ, আৰু তোমাৰ এতিয়া তোমাৰ এই গোটবলাকৰ কথা গম পাইছা নাই, গোটবলাকক তোমাৰ অ, গোট বিলাকক, মহিলা গোটসমূহ মহিলা মানুহ বিলাকক কি কৰিছে? তোমাৰ ব্যায়াম, কৰিবলৈ তোমাৰ ব্যায়াম কৰা জহত, পইচাও দিছে গম পাইছা নাই। ব্যায়াম কৰিবলৈও পইচা দিছে মানে, গতিকে তোমাৰ তুমি ভাবা। যে এই ব্যায়ামটো আচলতে কিমা, স্বাস্থ্যকৰ বস্তু। আমি, এতিয়াতো তোমাৰ সেইটো আচলতে এটা আমি, আমাৰ যি মহিলাসকল মহিলাসকলে আচলতে এটা লাজ পাব লাগে। কেলে গম পাইছা নাই, এতিয়া তুমি চোৱা এক খন, চৰকাৰে সেই মহিলাসকলক ব্যায়াম কৰিবলৈ আচলতে পইচা দিব লগীয়া হৈছে, তোমাৰ সেইটো আচলতে বহুত এটা মানে, লজ্জাজনক
সেইটো লাজৰ কথা, সেইটো সেইটো হয়, হয়, সেইটো বৰ লাজৰ কথা।
হয়, হয়, গতিকে তোমাৰ এতিয়া আমাৰ অ, দেশখনত আচলতে সেইটো আচলতে, ব্যায়াম কৰাটো আচলতে এটা বাধ্যতামূলক কৰি দিছে এতিয়া। আৰু আৰু আমাৰ সেই দৈনন্দিন জীৱনত, ব্যায়ামৰ গুৰুত্ব বহুত গম পাইছা নাই তুমি? তোমাৰ অ, এতিয়া তোমাৰ ব্যায়াম কৰিলে কি হয় আমাৰ শাৰীৰিক স্বাস্থ্যতটো বহুত উন্নত হয় নহয় গম পাইছা নাই, অ, অ শৰীৰটো আমাৰ এতিয়া নমনীয় আৰু শক্তিশালী হৈ যায়, ব্যায়াম কৰিলে। আকৌ আ, আকৌ আমাৰ দেহত থকা যিসমূহ পেশী আৰু হাঁৰ সেই হাৰ সমূহো মজবুত-মজবুত হয়, গম পাইছা নাই এক্সাৰচাইজত।
হয়, হয়, হয়, এইটো হয়ে, হয়।
সেইটো হয়। আকৌ তোমাৰ, আকৌ শৰীৰৰ যিটো ভাৰসাম্য বচায়, সেইটো মানে হেৰি হৈ থাকে, ভাৰসাম্য অৱস্থাত থাকে আমাৰ শৰীৰটো। আকৌ, আকৌ, আকৌ, তোমাৰ তুমি যদি এক্সাৰচাইজ কৰা তোমাৰ এনেকুৱা লাগিব চাবাচোন। মনটোত মানে কিবা এটা, মনটোতে মানে এটা শক্তি থাকে। মনটো মানে কিবা, শক্তিশালী নিচিনা লাগে। মানে আমাৰ মা মানসিক শান্তি আমি লাভ গম পাইছা নাই আমাক মানসিক শান্তি প্ৰদান কৰে অ
এইটো সঁচা কথা হয়
অ আকৌ তোমাৰ সেই মানে মানসিক যিসমূহ চাপ চাপসমূহৰ চাপসমূহ কমাই দিয়ে সেই ব্যায়াম বা এক্সচাইজে যোগাসনে আকৌ মানে কি কৈছে কি গম পাইছা নাই কোনোবা কথাত আমি ফ'কাচ কৰিবলৈ বেছি মানে হেৰি হয় সুবিধা হয় আৰু মানে মানে মনটো একাগ্ৰ হৈ থাকে আৰু শান্ত হৈ থাকে তাৰপিছত তাৰপিছত তুমি চাবাচোন তুমি যেতিয়া এক্সাৰচাইজ কৰি আহিবা এক্সাৰচাইজ কৰা পিছত বা যোগাসন কৰা তাৰপৰা তোমাৰ চাবাচোন নিজৰ যিটো আত্মবিশ্বাস আত্মবিশ্বাসো তুলনামূলক ভাৱে আগতকৈ বহুত বৃদ্ধি পোৱা দেখা পায় গম পাইছে
হয় হয় এইটো একদম সত্য কথা এইটো হয় হয় এইটো সত্য কথা হয়
হয় হয় আকৌ তোমাৰ চাবাচোন মানে যিসমূহ মানুহে তোমাৰ দৈনিক ব্যয়াম কৰি থাকে সেইসমূহ মানুহৰ আচলতে ৰোগ প্ৰতিৰোধ কৰাৰ যিটো ক্ষমতা সেই ক্ষমতাটোও মানে নৰ্মেল মানুহতকৈ বহুত বেছি বহুত বেছি থাকে হয় আকৌ হয় কোৱা কোৱা তুমি কোৱা
তাকে মানে এতিয়া মানে মই নিজে দেখিছো কিছুমান মানুহ ঘৰতে এনেকে মোবাইল চাই বহি থাকে শুই থাকে হয় বাৰু কিছুমান কাম কৰে তেনেকেও কৰে মানে হ'লেও তেওঁলোকে নিজক মানে সময় নিদিয়ে আ মানে যিমান যি হলেও নিজক অলপ সময় দি নিজৰ স্বাস্থ্যটো মানে ভাল কৰি ৰাখিব লাগে তেতিয়া তোমাৰ জীৱনত কিমান কষ্ট পোৱা যায় সেই কষ্টবোৰ মানে হয় নাই সেই কষ্টবোৰ মানে তোৰ মনৰ অশান্তিবোৰ সেইবোৰ মানে দূৰ হয় তেতিয়া সেই এক্সাৰচাইজ কৰিলে তেতিয়া মানে ভাল আৰু নিজৰ স্বাস্থ্যটোও ভালে থাকে আৰু মানসিকভাৱেও সবল হৈ থাকে সেইকাৰণে এইটো মানে ব্যায়া ব্যায়াম আৰু যোগ এই দুইটা বস্তু কৰা মানে অত্যন্ত প্ৰয়োজনীয় মানে
প্ৰয়োজনীয় হয় হয় অ অ এতিয়া তোমাৰ আকৌ সেই ব্যায়াম বা এক্সাৰচাইজ কৰিলে তোমাৰ কি হয় গম পাইছা নাই আমাৰ আমাৰ জীৱনটো আচলতে মানে সুস্থ সুস্থ জীৱন শৈলী মানে গঢ়ি তোলে সেইটোৱে
হয় হয়
অ আকৌ মানে তোমাৰ নিয়মিত, তুমি নিয়মিতভাৱে যদি যোগ ব্যায়াম কৰা। তেতিয়া তোমাৰ এটা সেইটো স্বাস্থ্যকৰ মানে অভ্যাস গঢ়ি তুলিব, গম পাইছা নাই তাৰ ফলত
হয়, হয়।
অ, আকৌ আকৌ তাৰ তাৰমানে তুমি যেতিয়া, তুমি ব্যায়াম কৰিবা তুমি চাবাচোন তোমাৰ টোপনিটো ভাল হয়।
হয়, হয়।
অ, ভালকৈ টোপনি যায় গতিকে এতিয়া তোমাৰ আমাৰ ভাৰতত তোমাৰ বহুত মানুহে এনেকুৱা আছে, যাৰ মানে ভালকৈ টোপনি নাযায় চাবাচোন।
টোপনি নাযায় হয়।
অ, টোপনি নোযোৱাটো এটা বহুত ডাঙৰ বেমাৰ। গতিকে তাৰ আচলতে উপায় অকল এটাই, আমি অ, আচলতে সেই যোগাসনৰ ফলতহে আমি সেইটো আচলতে ৰোধ কৰিব পাৰোঁ।
হয়, হয় সেইটো সঁচা কথা, অ।
গতিকে এতিয়া তোমাৰ যোগাসনৰ বিষয়ে আমি যিমানেই নকওঁ, আচলতে বহুত কম গম পাইছানে নাই? যোগাসনৰ মানে
হয়, হয়, বহুত কম অ, উম, নাই নাই একোৱেই নাই।
অ, অ আকৌ আমি মানে যোগাসনটো আমি কৰিব লাগে নিশ্চয় তুমি তুমিও গম পাইছা সেইটো ময়ো গম পাইছোঁ।
হয়, হয় এইটো মানে প্ৰতিজন মানুহে অ, হয় কিন্তু জনসাধাৰণে জনাতো এইটো
উচ, প্ৰয়োজনীয় আকৌ মানে সেই যোগ ব্যায়াম কৰাৰ সময়ত মানে কিছুমান মানে কিছুমান কাম মানে মন মানে কিছুমান কথা মনত ৰাখিব লাগে গম পাইছানে নাই?
হয়।
মানে তোমাৰ কিছুমানে কি কৰে তোমাৰ খালী পেটত খালি পেটতে মানে এক্সাৰচাইজ কৰে বা যোগ ব্যায়াম কৰে। সেইটো আচলতে ইমান ভাল নহয়, আমি খালী পে খালী পেটে নাথাকি আমি কিবা এটা লঘু আহাৰ খোৱাৰ পিছত আমি আচলতে সেইটো এক্সাৰচাইজ কৰিব লাগে। গম পাইছানে নাই?
উম, উম, হয়, হয়, সেইটো অ।
অ, অ। আকৌ মানে সেই যোগ ব্যায়াম আচলতে আমি যিখন জেগাত কৰোঁ সেই জেগাকণ অকমান মানে পৰিষ্কাৰ হ'ব লাগে। আৰু মানে সেই ঠাইকণ মানে শান্ত শান্ত ঠাই হ'ব লাগে।
শান্ত ঠাই হ'ব লাগে হয়, হয়। এই যোগ কৰা সময়কণ মানে যেনেদৰে আগৰ দিনত, এই ঋষি মুুনি সকলে তপস্যাত বহে, মানে নি নিজৰ অ, নিজক মানে শক্তিশালী কৰিবৰ কাৰণে তপস্যাত বহে আচলতে।
হয়, হয়, হয়।
এই সেই তেনেদৰে মানে, এতিয়া আমাৰ এই মানুহখিনিয়েও এটা শান্তি পৰিৱেশ বিচাৰি ল'ব লাগে, আৰু তাত দৈনন্দিন মানে এ প্ৰতি দিনেই তেওঁলোকে মানে অলপ সময় হ'লেও মানে সেই যোগ বা ব্যয়ামটো কৰিবই লাগে হয়।
অ, অ। এ মানে তাৰ তাৰপিছত কি হয় তোমাৰ? সেই যোগ ব্যায়ামৰ লগতে আমি মেডিটেশ্যনো কৰিব পাৰোঁ। মেডিটেশ্যনে আমাৰ মনটো ফ্ৰে মানে মাইণ্ডটোও ফ্ৰেছ কৰে। আৰু তোমাৰ মাইণ্ড, মাইণ্ড অ, মাইণ্ডটো আচলতে শক্তিশালী ৰূপত গঢ়ি তোলে আৰু মানে সেইখিনিয়ে আৰু কথাখিনি, লাষ্টত মই অক অ আৰু অকণমান কৈছো আৰু মানে যোগৰ ব্যায়াম অকল এটা ব্যায়ামেই নহয় গম পাইছা নাই? ই এক সুস্থ অ ই এক সুস্থ আৰু মানে সুষম সুষম জীৱন মানে যাপনৰ পদ্ধতি গম পাইছা নে নাই?
হয় হয়।
অ এতিয়া তোমাৰ নিয়মিত নিয় নিয়মিতভাৱে যদি তুমি যোগ ব্যায়াম কৰা তেনেহলে আমাৰ শৰীৰটো তোমাৰ সুস্থ হৈ থাকিব। মনটো শান্ত হৈ থাকিব আকৌ আমাৰ জীৱনটো জীৱনটো মানে আগতকৈ তুলনামূলক ভাৱে অকমান হলেও সুখী হল হ'ব মানে
হয় হয়
অঁ মানে গতিকে সেই সেইকাৰণে মানে কি কৰিব লাগে আমি সকলো সকলো মানুহে অ ব্যায়ামৰ অভ্যাস কৰিব লাগে
হয়
অ সেইখিনিয়ে কথাখিনি মানে এতিয়া মানে তুমি চাবা এতিয়া যোগে স্বাস্থ্য শান্তি আৰু সুখৰ পথ দেখুৱাই গম পাইছা নাই গতিকে সেইটো কাৰণে যোগ যোগ যোগাসন কৰিব লাগে আৰু আমি সেই অ সেই যোগাসনৰ প্ৰতি তোমাৰ আমাৰ যিসমূহ জনসাধাৰণ ভাৰতৰ সেই জনসাধাৰণ সমূহকো সচেতন কৰিব লাগে গম পাইছা নাই অ বাকী সেইখিনি আৰু কথা কথাখিনি মানে তুমিও মাজে মাজে এতিয়া যোগাসন কৰিবা
হয় হয় কৰিম মই কৰোঁৱেই বাৰু
অঁ অঁ অঁ বাকী তেতিয়া আজিলৈ ৰাখিছোঁ আৰু দিয়া
বাৰু হ'ব অ
অ অ